অ কি খবৰ? ওপৰ!
ভাত খাই আছো। তোৰ?
এঁ! আছো আৰু যেনে তেনে জীয়াই।
কিয়?
এঁ! কি কব এতিয়া, খোৱা বোৱা কৰিলে নাই ভাত।
নাই! খোৱাই নাই এতিয়ালৈকে বনাই থৈছোহে।
উম এই কামৰ মাথা মাৰি আছো ৰ'ব, কাম এটা লাগিছিলে।
কিয় কাম নাই নেকি?
কাম বৰ্তমান নাই! কাম এটা মাথা মাৰি আছো ক'বাত পাম নেকি এ আপোনাৰ লৰা দুটা নেকি বাৰু?
অঁ দুটা।
দুটা ন, ডাঙৰটোৱে কি কৰে?
ডাঙৰটোৱে আমাৰ ওচৰতে এতিয়া কোম্পেনী আছে কোম্পনী, তোত সোমাই আছে।
অ ময়ো তেনেকুৱা ভাবি আছিলো, কি কৰো ব্যৱসায় কৰো নে কামতে সোমাও।
সি পাৰ্লাৰ কামো জানে যে, এইয়া টেটু চেটু বনাব জানে।
অ অ
সেইবিলাক কামো আছে ন তাৰ।
অ আপুনি এনে কি কৰি আছে এতিয়া?
মই এতিয়া বৰ্তমান,। এইবিলাক ঘৰতে কাপোৰ কানি বনোৱা কৰা কৰোঁ কাপোৰ চিলোৱা চিলো চিলাওঁ দহি বাটো।
হয়।
সেইবিলাক কৰি থাকোঁ, অৰ্ডাৰী কাপোৰ।
অ
ত তোৰ কাৰনে এতিয়া কাম এটা
কাম এটা লাগিছিলো মই তাকে ভা ভাবি আছো কি কৰো কি নকৰোঁ। মানে যি নহয় শুকানে চুকানে হ'লেও ধৰ আপোনাৰ।
দোকানে-দোকানে
খাই হওক বা সৰু-সুৰা কৰাকে হক চলি নিজে চলি থাকিব পৰাকে আৰু।
আচ্ছা কাম এটা মোৰ আছে, চিনাকি মানুহ এজন।
অ তেওঁক সুধিবচোন আপুনি। আ মোক জইন কৰাই দিব পাৰিব নেকি বাৰু।
আছে মোৰ চিনাকি মানুহ এজন দোক দোকানী এটাই আছে ভাল। ভাল ডাঙৰ দোকান মানে। মানে এনেৰ ডাঙৰ দোকান আৰু ষ্টেচনোৰী দোকান আছে।
অ বিশেষকৈ মানে এতিয়াতো আৰু ঘৰত বহি থাকিব নোৱাৰি ন? এতিয়া আপোনাৰ ঘৰ চলাবও লাগিব। দুই এ পইচা জমাও কৰিব লাগিব। তেনেকুৱা মানে ভাবি আছোঁ কি কৰোঁ।
বিয়া বাৰু কথা আছে।
বিয়া বাৰু কথা আছে। তাকে এতিয়া মাও অকল সৰিয়া। ন তাকে ভাবিছো এই অহা বছৰ মানে বিয়াখনৰ চিন্তা কৰো নেকি তাতে এতিয়া কামটো হাতৰ পৰা নাই পইচা পাতিও যোগাৰ কৰিব লাগিব। বোৱাৰী এজনী ঘৰত দৰক কাৰো
লাগে-লাগে লাগেই
হয়
ময়ও যোৱা নাই বহুত দিনটো তহলৈ।
আহিবচোন আহিব এজনী চাইছিলো মাজতে। এ শকত কৈ আছে বাৰু চানো কি হয়, পিছত চিন্তা কৰিম আৰু।
কিমান শকত?
কিমান শকত মানে বহুতেই শকত আপোনাৰ।
হে তেনেকুৱা শকত চাউল নানিবি। কিনে
এই আপোনাৰ ই মিছন চাৰিওফালৰ পৰা যাব লাগে। এইফালে
উম তাকেহে
আপোনাৰ ডাঙৰ লৰাটোয়ে বিয়া বিয়া বাৰু হ'লনেে বাৰু নাতি মই বিয়া পতা নাই ন
বিয়া পতা নাই ধেত বিয়া পাতিবলৈ হোৱা নাই নহয় সৰুটোৱে পঢ়ি আছে কলেজত
অ কলেজত পঢ়ি আছে ন
উম
ইন্টাৰভিউ চিন্টাৰভিও বিলাক ওলাই আছে ইবিলাক মাৰি থাকিব দিব আমাৰ এতিয়া বয়স ও নাই ইন্টাৰভিউ মাৰি থাকিবলে।
সি ইণ্টাৰভিউ কাৰণে গৈছিলে মাজতে। তাৰপিছত এতিয়া মানে। তাৰ অকনমান প্ৰব্লেম আছে যে সেইকাৰণে মানে সি ব এইবিলাক চাকৰি ধানদা কয়েনা বিজনেছ কৰিম বুলিয়ে ভাবি আছে
অ তাকে নাই ব্যৱসায়ত আজিকালি বহুত টকা বুজিছে ভালকৈ মানে অলপ মন দি কৰিলে আপোনাৰ পইচা পাতিও বহুত আহে
অ সেইকাৰণে সি বিজনেচৰ ধান্দাই কৰি আছে অটো সি চাকৰি ধান্দা ইমান মৰা নাই সি মানে বিজনেচটো কৰিম বুলি কৈছে যে সি তেতিয়া মানে আহ নিজৰ হিচাপত চলিব পাৰিব আৰু
উম নাই নাই নিজৰ হিচাপত চলিব ব এতিয়া ঘৰৰ পৰাওনো কিমান পইচা খজিব ন সৰু হলে বলেগ এতিয়া লাহ লাহে ডাঙৰ হৈ আহিছে আছে এ মোৰো চেম তেনেকুৱাই মানে পৰিস্থিতিৰ সন্মুখীন হৈ আছো বৰ্তমান মই এতিয়া মানে মোৰ কাম এটা এটা আছিলে এই কামটোত মানে অলপ অসুবিধা হয় অহা যোৱা কৰিবৰ কাৰণে। সেইটো কাৰণে ওলাই মানে ভাবিছো কিমান বেলেগ ৰ আন্দ্ৰত কাম কৰি নিজে ব্যয়ৱসায় এটা কৰা মথা মাৰি আছো আপোনাৰ এই মই ভাবি আছো এটা ব্যয়ৱসায় মাথা মাৰি আছো বাৰু এই পানীৰ ব্যৱসায়
উম
এই মিনাৰেল ৱাটাৰ মানে এইবিলাক মানে চাপ্লাই, তেনেকুৱা এটা ভাবি আছো বৰ্তমান মই।
উম, সেইটোও বেয়া নহয়, সেইটোও বেয়া নহয় বাৰু, সেইটো চেষ্টা কৰিবি তই বুজিছ
তাকে মই ভাবি আছো, তেনেকুৱা পানীৰ ব্যৱসায়ো আমাৰ এইখিতে চলে। মই ভাবি আছোঁ পানীৰ ব্যৱসায়টোকে আৰম্ভ কৰো নেকি?
মই এটা চাই আছোঁ মই মই যে কৈছিলোঁ, দোকানখন মানে তাত গিফ্টৰ বস্তু পাবি আকৌ এতিয়া মাইকী মানুহৰ বস্তু, বস্তুবিলাক ষ্টেচনে ম ফুলি চুলিবিলাক চব বস্তু পোৱা দোকান এখন, তাতে তোক মই লগাই দিম, যদি তই বিচাৰি নাপাও কাম।
অ, আপুনি কথা পাতিবচোন তেনেকুৱা হলেও ব বৰ্তমান সোমাই যাম বাৰু মই। পানীৰ ব্যৱসায়টো নকৰালৈকে বৰ্তমান, মানে দ দেৰিকৈ কৰি পইচা পাতি কেইটামান যোগাৰ কৰিলেও ডাঙৰকৈ খুলিম বুলি ভাবি আছোঁ মানে
অহ,
এই পইচা এটা মানে আপোনাৰ এই এল আই চিত জমা কৰা আছিলে
উম,
মানে, এইটো অহা বছৰলৈ মানে মোৰ মেচিউৰিটি হ'ব ন, সেইটোৰ পৰা পাম মানে আপোনাৰ সাত, আঠ লাখ টকা এটা
অ বাহ, ধেৰ পাবি দেখোন।
অ, তাত তাকে ভাবি আছোঁ। ব্যৱসায় এটাই বৰ্তমান এই বছৰটো চলিবৰ কাৰণে লাগে দিব যে পইচা সেইটো কাৰণে মানে কাম এটা, খুবেই প্ৰয়োজন, বোধ কৰোঁ মই এতিয়া।
এ এই, তই বিজনেচত ইনভেষ্ট কৰিবলে ভাল হ'ব পইচাটো
অ ইনভেষ্ট কৰি ভাল হব, এল আই চিও আপোনাৰ মানে অহা বছৰ মিচিউটি হ'বতো পাম মানে আপোনাৰ চব সুদ মিলাই কৰি চাৰে সাত লাখ টকা মান আহিব মানে
অ ঠিকে আছে। মই হেৰি, ঘ ঘৰতটো এইখিনি কাম কৰোৱে তাৰ পিছত, আকৌ আমাৰ পিছফালে মে এটা আছে যে
অ
মেটোত মানে, এতিয়া গছপুলি অলপ ৰুই দিছোঁ মই। এৰা, এইবিলাক পুলি আৰু লেচু পুলি এতে বেছি নহয় আৰু
মোৰ অ অ ঠিকেই কৰিছে লাগে বাৰু এনেকুৱা ঘৰত। খাব কৰিবৰ কাৰণেও লাগে দৰকাৰ হয় কেতিয়াবা কিবা অসুবিধা হ'লে বিক্ৰী কৰিও চলিব পৰা যায়।
উ তামোল পুলি লগাই দিছো অলপ।
হয় মই আপোনাৰ আজি সন্ধিয়া অহা দেৰিয়ে হৈ? চাৰে ছটা মানে বাজিলে ৰাতিপুৱাই যোৱা চাৰিটা মান বাজাতে?
অঁ
এ আপোনাৰ এই এতিয়া ব ধানৰ দিন? এই ট্ৰেক্টৰ লগাইছিলো? হাল বালো আকৌ আলি বান্ধ আলি বান্ধিলো? তোমাৰ। নতুন চাউল হ'লে এইবাৰ চাউল অলপমান ভাবিছো বিক্ৰী কৰিম অলপমান। অলপমান ওচৰত খোৱা? খাব কৰিবৰ কাৰণে দিম। এইবাৰ বেছি নাই? চৈধ্য বিঘামান মাটি মানে ধানৰ ব্যৱস্থা এটা কৰিছো চৈধ্য বিঘা মাটি।
বাহ তহতৰ ইমানখিনি বস্তু আছেই আমিতো চাউল তাউল কিনিয়ে খাওঁ।
হয় নাই চাউল খাবলৈ লোহাৰ। আপোনালোকৰ ঘৰত গৈ পেলাই দি থৈ আহিব লাগিব ৰ'ব পঞ্চাশ কেজি মান চাউল কি নতুন চাউল।
উম আমি চব কিনিয়ে খাওঁ চাউল।
ভবাই মই কৰিছো এইকেইদিন? টাইমে পোৱা নাই আৰু। অহা যোৱা কৰোঁতে কৰোঁতে ভাগৰি গৈছোঁ গৈ পথাৰত গৈ গৈ? অকলশৰীয়া মানুহ।
তই মাৰক যাবলে নিদিবি?
নাই নাই মাক যাব নিদো। বোকাখন গুচকি কৰি।
বোকাতো বোকাই আৰু গৰমত মাৰে।
কষ্ট পাব অ অ তেনে শুয়ে থাকে ন এতিয়া নুঠেই সহজে। শুইয়েই থাকে।
উম নিদিবি নিদিবি সোনকালে ছোৱালীজনী চাই বিয়া পাত।
বিয়া পাতিব লাগিব ৰব। মই তাকে চাইছো এতিয়া ঘৰৰ মাই বা কি কয় শকত যে ছোৱালীজনী দিয়ে নে নিদিয়ে বা আনিবলৈ?
উম আমাকো মাতিবি বিয়ালৈ আমি বিয়ালৈ যাম? লাগি ভাগি দিম বিয়াত।
লাগি ভাগি মানে ধুনীয়াকৈ সুন্দৰকৈ মই বিয়াখন পাতিলোঁ আপোনাৰ এ খোৱা বোৱাটো দিম ধৰি যদি ভাবিছোঁ পইচা পাতিও সুবিধা হ'ব ন। এ অনাথ আশ্ৰমত গৈ পেলাই। আপোনাৰ যিমান পোৱালী বিলাক আছে ধৰ। সকলোকে মানে। এটা কিবা খোৱাই দিম বুলি হয়তো যিমান পোৱালি আছে মানে। অনাথ আশ্ৰমত তেনেকে খোৱা বোৱা দি দিমগে বাৰু।
খোৱাতকৈ।
আহ অনাত অনাথ মানুহক খুৱাব লাগে আশীৰ্বাদ পাম। তাতে তাতে মাজতে আপোনাৰ এই ইয়াত গটঙা তামোলজানৰ ওচৰত এইখন বৃদ্ধাশ্ৰম এখন খুলিছে নহয় নতুনকৈ।
উম।
তাত আপোনাৰ মা বয়সৰ আইতা বয়সৰ মানুহ বিলাক আছে ন। মইয়ে আপোনাৰ। পাঁচ হাজাৰ এটকা দি থৈ আহিছোঁ তেওঁলোকক খোৱা বোৱা কাৰণে নিজৰ ফালৰ পৰা কিবা এটা আৰু। দিব লাগে। তেওঁলোকক তেতিয়া আমাৰ অসমীয়াৰ। মানটো জীয়াই ৰাখিব ন।
এইবিলাক ভাল কাম। এইবিলাক এইবিলাক কাম কৰিলে ভাল।
হয় সেইটো কাৰণে মই ভাবিছোঁ তেনেকুৱাকৈ চলিব লাগিব আৰু।
মানুহৰ পা আশীৰ্বাদ পায় যিমানে মানুহৰ পা আৰ্শীৰ্বাদ লবি সিমানে ভাল।
উম আপোনাৰ এই ভাল ভাল মানুহক খোৱাই লাভ নাই আজিৰ দিনত এই এইবোৰ মানুহক খোৱালে আশীৰ্বাদ পোৱা যায়।
ভাল কৰিছ।
উ সেইটো কাৰণে ঈশ্বৰ কৃপাত একো বেমাৰ। দিয়া নাই ত সুস্থ শৰীৰে ইমান খিনি লৈকে কামত আগবাঢ়ি আছোঁ।
উম হওঁক ভাগ। এতিয়া মাহঁতে কিমান ভাল পাব তই যিমানে ভাল কাম কৰিবি মা দেউতাৰে সিমানে ততক ভাল।
উম ভাল পাব ভাল পাব বা। এতিয়া মা দেউতাক ধৰ। চৰকাৰী চাকৰি দি ধৰ সুখ দিব নোৱাৰিলেওঁ এনেকে কিবা এটা কৰি হলেওতো ভাত মুঠি খোৱাই আছো মাক।
উম ভালেহে অ এইটো গৌৰৱৰ কথা।
হয় একদম এই গৌৰৱৰ কথা হয়।
উম কিমান হেৰিয়া কথা ন আমাৰ এতিয়া যি আমাৰো এতিয়া কৰিব বাৰু ডাঙৰটোৱে কৰি আছে
অ ডাঙৰটোৱে কৰি আছে কৰি থাকক দিয়ক আপোনাৰ সুবিধা যা হ'ব ন
উম সৰুটোও কৰিছে কিবা কিবি পঢ়ি আছে পঢ়িও মোবাইলত কিবা কিবি কৰি থাকে বাৰ
নাই নাই মানে এক্সটা ইনকাম ধৰ‌‌ আপোনাৰ চলিব কাৰণে‌ হাত খৰচাৰ কাৰণে ধৰক দিনটো ডেইলি ধৰ আপোনাৰ দুশ তিনিশ চাৰিশ কিবা এটা ওলাই থাকিলেও ধৰক ঘৰত খুজিবলগীয়া সন্মুখীন নহয় কি কয় হয় আমিতো এনেকেই চলিব লাগিব ন মৈধবিত মৈধবিত পৰিয়ালৰ মানুহ আমি এনেকে চলিব লাগিব।
উম চলি আছো আৰু দে
হয় এতিয়া নিজে দুই এটকা খাই যদিও বেলেগকো খুৱাবলৈ চেষ্টা
অ স ভ তেনেকুৱা কৰিলে উম কিমান ভাল কথা চাচোন সেইবিলাক এইবিলাক কৰিলে কিমান তই পুণ্য পাবি
হয় আপুনি হেৰি কৰিবচোন বৰ্তমান বাৰু মোৰ পইচা পাতি ইমান অসুবিধা হয় যদিও বাৰু ইমান অসুবিধাও নহয় তেওঁ মানে ঘৰত থাকি এতিয়া পথাৰৰ কামত লাগি আছোঁ ন এই সপ্তাহটো যাক যদি পাই আপুনি চাব মোৰ কাৰণে কাম এটা যদি নহয় তেতিয়াহ'লে মই একো ব্যৱস্থা খাইহে মাথা মাৰিম আৰু এইবিলাক ধানৰ চানৰো আছে ন ধানো আছে ঘৰত বেচিবলগীয়া
অহ
এই পুৰণা ধান আছে মাজতে আমাৰ এই খুৰা এজনক বেচিলো পাঁচ কুইণ্টেল মান ধান
উম
তেনেকেই চলি আছো আৰু খোৱা বোৱা কৰিলে নহয় ন
খোৱা বোৱা কৰা নাই কৰিমহে বনাই থৈছো খাম এতিয়া
এই কাইলৈ মই এপাক যাম ৰ'ব আপোনালোকৰ ঘৰত দিনতে কি কি কাপোৰ চিলায় কেনেকৈ চিলায়
অ অ কাপোৰ হেৰি চিলাবলৈ লৈ আনিবি মাৰৰ কাপোৰ আছেযদি
অ মই মা লৈ যাম ৰব এই ব্লাউজ এটা মেখেলা বা কিবা কিবি চিলাব আছে নেকি সুধিম মই লৈ যাম দিয়ক ঠিক আছে হ'ব দিয়ক ন অ অ